অহ। উম, ভালনে? শুনিছো শুনিছো, ভালনে?
অ', ভাল, ভাল, ভাল, অ', ভাল।
অ', কি খবৰ? তোমাৰ উম উম উম ভালেই ভালে ভালে অ এই উ মই শুনিছো সি মাজতে অকমান হেৰি হৈ গৈছিলে ড্ৰপ হৈছিলে নেটৱৰ্কৰ কিবা এটা হৈ আছে নেকি
উম উম হৈ আছে
কি কৰি আছা
এতিয়া এই অলপ মানে ৰুম চুম চাফা কৰিলো তাৰমানে এ কি ক'ম ন এই লেতেৰা পেটেৰা হৈ থাকে নহয় অনবৰতে এ অত তত বস্তু বিলাক কৰি থাকে সেইখিনিকে অকণমান চিজিল কৰিলো মানে ৰাতিপুৱা উঠি যাতে ভাল দেখো আৰু আহিলে ৰাতিপুৱা সেই একে অৱস্থাতে দেখিল মূৰটো গৰম উঠি যায় হু হু হু
অ এনেও ভালকে হেৰি মানে পৰিপাটিকৈ থলে ভাল লাগে
সেই ৰাতিটোয়ে যি পৰিপাটি হৈ থাকে আমাৰ ঘৰতো দিনত নাপায় দিনত মানে একেবাৰে মানে কি ক'ব আৰু গোহালি হৈ থাকে আৰু
কিয়নো নহয় লৰা-ছোৱালী থাকিলে হ'বই আৰু
ৰাতি সেইকাৰণে মানে তেওঁ মোক কয় মানুহ আহিলে একেবাৰে ৰাতি দহটা বজাৰ পিছত যদি আহে তেতিয়া দেখিব এইটো আছল ঘৰ তই আগলৈকে নাই কিনো কওঁ মই বুজিও নাপাই বাজিও নাপায়
এয়াই কেলে নহয়নো আৰু সেনেকে খেলিবলৈ লাগি থাকে অনবৰত ন
খেলিবলেতো লাগেই অনবৰত পাকঘৰত যে সোমাই থাকে লৰা - ছোৱালীকেইটা পাকঘৰত বাচন বাচন বাচন আনিব এটাই সৰুটোৱে কু
পানী পানী চুৱে নে নোছোয়ে পানী কিছুমান ল'ৰা ছোৱালীয়ে পানী চুৱে নহয় খুব ভাল পায় একদম ফ্লিটাৰ খুলিব গৈ কিবা কৰিব গৈ
কিছুমানে ক ই ফিল্টাৰ চুবলৈ যায় ইহঁতে এনেকে দিলে গুচি এ আহে কিন্তু এই সৰু ল'ৰাটোৱে সি মানে কুকাৰ ভাল পায়, কিয়নো নাজানো বেলেগ বাচন বৰ্তন নাটানে কুকাৰত দাঙি দাঙি লৈ আহে।
এই এ এটা কাম কৰিবাচোন। এদিন মানে এ, প্ৰেছাৰৰ প্ৰেছাৰ কুকাৰত কিবা বঢ়াই পেলাই।
ই হে হুচাৰ দিলে, হুঁচাৰ দিলে ৰ ৰ খাই থা নহয় ভয় খাই যদি খাওঁ নাখায়। চাহে থাকিব কি বুজিছে? গেছৰ চিলিণ্ডাৰকে একেবাৰে পকাবলৈ যায় এই যে হেৰি চিলিণ্ডাৰত আপোনাৰ হেৰি থাকে নহয় এই লটকনডাল যে থাকে বগাকে ওলমি এ গেছৰ ঢাকা হেইডাল যে বগা অ' শবটো সেইটো যে সি লৰাই দিলে যে চিলিডাৰটো শব্দ এটা হয় নহয় শলংক যে, সেইটো কৰি ভাল পায় সেইটো লৰাই থাকে। থাকিব লৰাই থাকিলে শব্দটো হয় যে মজা পায় আকৌ সেই বাতি এটা ল'ব লৈ পকাত গটো গঁহি থাকিব একে কে কে শব্দ মানে কে কাণত বাজে মানে মাথা চাথা কিবা ল সি যায় সেইখন কৰি থাকিব
কি শব্দবিলাক ভাল পায়
বা সেই শব্দ ঘঁহি থাকে এই প্লেট হাত খনো ঘঁহিব পাতিটোও ঘঁহিব সেয়া নকৰে কুকাৰটো দাঙিব নোৱাৰিলে হাতে চোঁচৰাই লৈ আহে
তেন্তে এটা এক্সট্ৰা মিউজিকৰ শব্দ হয় আৰু ঘৰখনত
মানে সেকে কান কেতিয়াবা মানে এনেকুৱা লাগে যেন মই কলাইে সোমাও কাৰ কেনেকুৱা লাগিব বাতিটো যদি পকা খহি থাকে শব্দটো কে ক ক ক কন্টিনিউ কৰি থাকিব। কি ভাল পায় মানে মই বুজি নাপাওঁ। ছোৱালীজনীৰ আগতে সেই কেৰাহীটো লৈ আহিব। কেৰাহী এটা দাঙি লৈ আহিব, হেতাখন আনিব, ঢাকোনখন আনিব, সেয়া ভিতৰত তাই মাম বনাই।
সে হেৰি বা তাই ছোৱালী মানুহ যে কিটচেনৰ মানে হেৰিবিলাক লৈ খেলি ভাল পায়, কি কুকা আহে ন।
অন্নবৰত কুকাৰটো ধৰিবগে হেণ্ডেলডাল থাকাৰ কাৰণে ভাল পায় নেকি কিবা নাজানো।
তেনেকুৱাই সোমাব।
পুৰণা আগৰ মিল্টনৰ হেৰি যে এ আপোনাৰ ফিল্টাৰ যে ফিল্টাৰটো মানে বেয়া। হল আৰু এ ওপৰতো ভাল হৈ থাক নহয় সেই ওপৰৰটো মানে হেৰিকে কিবা কিবা বস্তু কেতিয়াবা ভৰাই থৈ দিয়া বিস্কুট পেকেট চেকেট এনেকে ঢাকোনখনত ঢাকোনখনত কিব সেই ঢাকোনখন আনি এই যে তাৰ ওপৰত যে বজাই ধম ধম কে সেই কৰি থাকে শব্দটো খুব ভাল পায়।
ই সি মিউজিচিয়ান হব নেকি হে?
নাজানো আৰু মিউজি এনে হয়নে কু
টাৰ্ম চিট চাম চিটে নেকি, অ চেফ হলেও বেয়া নহয়। ন
তাকেইটো, আইতাকে কয় তই ডাঙৰ হলে এ বনোৱাই মোক খোৱালে অ মই খোৱাকে মই নাথা শিকোৱা
হুম হয় আকৌ মতা মাইকী বুলি কথা নাই। কিছুমানৰ ৰাপ থাক কিয়নো বহুত ন কুকিঙৰ।
উম অ ভিনদেউ-ভিনদউজন তেনেকুৱা, মানে তেওঁ আহিলে মানে চিধাই আৰু বেগ চেগ থব, মুখ হাত ধুব আৰু, কানি কাপোৰ সলাব, পাকঘৰত কি আছে কি নাই চাব, বজাৰলে ওলাই যাব, গৈ তেওঁৰ মন পছন্দ মানে মায়ে ধৰক উ হেৰি মাংস নাখায়চে মাৰ কাৰণে মাছ আনিব। আমালে মাংস আনিব। আনি আও পাকঘৰত সোমাবই আও। ধুই, নিজে ধুব, পখালিব, বাচ মানে কাটা বাচা নিজে কৰিব, কাৰোলে ৰখি নাথাকে। কিবা নাথাকিলে, বিচাৰি নাপালেহে মাতিব এইটো কি হ'ল আৰু তেওঁ আহিলে আমি চবা পাকঘৰত সোমাই থাকে, তথাপিও অ তথাপি যাওঁ আৰু হেৰি কটা বচা কিবা লাগিলে, পিয়াজ চিয়াজ কি ক'ত কৰিব লাগে কি আইটেম বনাব তেওঁ। নিজে মতে বনাব আৰু টেষ্টিও বনাই ধুনীয়া। বিধে বিধে বনাই ঘৰত।
মোৰ মতে বনালে ভাল লাগে ন।
মানে কি মানে কোনোবাই নিজে বনালে ধৰক আমিও ধৰক এ বনালো বা ভাল মানে পাকঘৰতে গলো কি বনাইছে? কিনো বনাইছো ধৰক কিবা এটা নিজে ভাবি বনাম ন, এই কোনোবাই সুধি থাকে যে মোক কেতিয়াবা মায়ে সুধি থাকিব নহয়। কি বনাবি? এসোপা পা লৈছ ইমান লৈছ? এনেকে কলে মানে মোৰটো গৰম উঠি তিকে সেইকাৰণে মানে আমি তেওঁ সোমালে একো নকওঁ মানে, যি কৰে কৰক। তেওঁ মানে একদম ধুনীয়াকে বনাই একদম।
ভাল, তেনেকুৱা উম, মতা মানুহ তেনেকুৱা অ ভাল মাইকীজনীয়ে সহায় হয় কেতিয়াবা হয়নে নহয় কোৱাচোন। কেতিয়াবা মাইকী মানুহৰ অ-উম-উম ন! কেতিয়াবা সহায় হয় দিয়াচোন। ন সেইখিনি কৰিলে মানে
এবাৰ আমাক ভাত খাব মাতিছিলে তাহাঁতৰ ঘৰত কিবা মাছ মানে সৰু সৰু মাছ। অ' নামটো পাহৰি থাকিলো। কিবা ব-ব আখৰৰে আছিলে ব্ৰহ্মপুত্ৰত পায় হেই মাছটো অ', দীঘল দীঘল অক কনে কনে সেইটো বইল বনাইছে উ - উ বইল মানে একেবাৰে পানী বইলটো নহয় আৰু পানী দিয়া নাই। শুকানেই মানে- মানে তায় আৰু বয়। বনাইছে এনেকুৱা ধুনীয়া লাগিছে নহয় খাই মানে নোখোৱা মানুহেও মানে আৰু দিয়কচোন আৰু দিয়কচোনকে খায়ে ৰা শেষে কৰিলো আমি ধুনীয়া লাগিছিলে। তেওঁ নতুন নতুন বস্তু, খুব ট্ৰাই কৰি থাকে।
ভাল লাগে। তেনেকুৱা হ'লে।
উম, উম। অকে বাকী তোমালোকৰ ঘৰত খানা পিনাও বেছিকে কোনে বনাই?
খানা আচলতে মায়ে বনায় বাও।
উ উম
উম, তাৰপিছতে বেছিভাগ মায়ে বনায় কিন্তু আমাৰ দাদা আছে দাদাই । বনাই ভাল পায়।
অ
বনাই বহুত ভাল পাই সি।
তাই নাই তেনেক
এইবোৰ মতা মানুহে বহে । মানে হেৰি হয় বাৰু মানে চব যোগানটো ধৰিব লাগেই বাৰু ও
অ, আমাক আকৌ তেওঁক আকৌ নালাগে। ধৰিব একো ধৰিব নালাগে তেওঁ নিজে বা কোনে ধব, উম্ হু-হু কেতিয়াবা মানে
বনাই কি যি ধুনীয়া একদম । কৰি থৈ দিবচো
অ, আকৌ হেৰি সিদিনাখন বনালে পদিনা দি মাংস। ইমান ধুনীয়া লাগিছে। মানে শেষে হৈ গল আৰু নাই ৰাতিপুৱালে। অ। পদিনা দি বনাইছে ইমান ধুনীয়া লাগিছে খাই, এদিন মই ঘৰত ট্ৰাই কৰিলোঁ। খাবলৈ বনাই সিমান সোৱাদ নুঠিলে সিমান নহয় মানে হেৰি লাগিব আপোনাৰ দৈ লাগিব।
অ, সেইকাৰণে মানে অ উম্।
লাগিব। এ ঘৰত। মানে বনালো ঠিকে আছে কিন্তু মানে বৰ সেই সেইদিনাখনৰ নিচিনা সোৱাদ নহল আৰু
উম-উম।
মানে কিছুমান বস্তু কিছুমান মানুহৰ হাতত হে ভাল হয়।
এইটো আৰু মানে জোখ বিলাক আৰু সময় বিলাক। পাক কৰাৰ সময়তটো যে মানে কিমান সময় গেছত থাকিব লাগিব। এয়া চব পাৰফেক্ট যদি হয় গোটেই বস্তু কিনি তেতিয়া সেইটো বস্তু বহুত ভাল হৈ যায় গম পাইছা নে?
তাকেতো আৰু এবাৰ বনাইছিলে আপোনাৰ বিৰিয়ানী, মাটন বিৰিয়ানী। তাৰপিছতে- মই বোলো দেখোন শুকান শুকান হল এ বোলো ড্ৰাই অকনমান হেৰিয়ে লাগিছিলে লিকুইড মানে এনেকুৱা অকনমান ধুপ ধুপ এনেকুৱা গ্ৰেভি অকমান হলে ভাল হলহেঁতেন। ছে নবনালো নহয় এনেকেয়ে খোৱাচোন আৰু খাইছোঁ দেখোন ধুনীয়াকে মুখত গৈ আছে গৈ আছে বোলে আৰু অকনমান দিয়াহে আকৌ লৈছোঁহে। মানে কেনেকুৱা ধুনীয়াকে বনাইছে নহয় আপোনাৰ মানে দেখাত শুকান লাগিছে কিন্তু খাওঁতে মুখত মানে কি পমি গৈছে আৰু।
অ
হ হা
উ হু হু
এই মতা মানুহে মম হেৰি আজিকালি অৱশ্যে প্ৰায় মতা মানুহে বনাই দেই। আগতেহে নবনাই মতা মানুহ বিলাকে, পানী এগিলাচো লৈ নাখায় হয়ে ন
বহুত বহুতেই কিন্তু আপোনাৰ সেই তোমাৰ লকডাউনৰ সেইতে হেৰি হৈছে শিকিছে বহুত ৰেচিপি বহুত তে মানে লকডাউনৰ সময়খিনিত তে মানে কৰিছ আৰু আমিতো লকডাউনত খাব নাপাম বুলিয়ে খাই খায়েই থাকিলোঁ।
কত মাছ পাম কত কি ওলাইছে মাংস খবে পি ফোন নম্বৰ কালেক্ট কৰি লৈছোঁ মানে দিব আহে আৰু মানে পদূলিৰ লেকে অ এনেকুৱা গুটেই হৈছে মে খাব নেপ পাম বুলিয়ে সপ্তাহে সপ্তাহে খাওঁতে খাওঁতে লাষ্ট বেমাৰহে বাহ ললে উ মানে লোকে লকডাউনত না খাই মৰিছে আমি খাই পেলাই মানে অভাৰ হৈ গৈছে।
আৰু মাছ মাংসটো এনেও উম মাছ মাংসটো এনেও মানে দেহৰ কাৰণে ইমান হেৰি নহয়টো ভাল।
নহয় তথাপিও ধৰক অহ, মাছটো এনে ঘৰত চবেই খাই ন, মানে কিজানি আমি আহ আজি ধৰক পাইছোঁ কৰবাত শুনিছোঁ আকৌ এসপ্তাহলে যদি নাপাওঁ একো বস্তু সেইকাৰণে মানে যতেই শুনো ততেই দৌৰো। তই হওঁতে হওঁতে খায়ে থাকি লকডাউনত
অ'। এই লকডাউনতো আও কথাই সুকীয়া। তেতিয়া মানুহে কিমান বছ বনালে বা মই নিজে হলেও, ইমান ট্ৰাই কৰি ভাল লাগে ন। নাই। হয় আকৌ।
টো গ'ল দেই ন? এনেকুৱা ই আহিছিলে জীৱনত নোপোৱা। বহুত বস্তু পালোঁ মানে আমি দেখা। মাজতে সেই ইন্টাৰনেট নোহোৱা হৈছিল নহয়। এদিনমান
অ', বা! বহুত পাইছোঁ, বহুত পাইছোঁ।
উম্। উম, হু। উম।
বাৰু, আজিলৈ
অ', অ' ঠিক আছে দিয়া ভাল লাগিল, আকৌ কৰিবা উম, উম, উম, উম, উম। ।